হেল্ল'
হেল্ল'
হয় শুনিছেনে?
হয় শুনি আছো আপুনি শুনিছে নহয়?
অ', শুনি আছোঁ।
অ' কওক
অ কি কৰি আছিলে?
মই আছো এনেই, আপুনি?
অ মই এয়া এনেই আছিলো।
অঁ।
অ', তাকে চাহ তাহ খালে নহয়।
উম চাহ খালো আপুনি খালে নহয়?
অ খালো খালো।
বাকী ঘৰত চব ভালে আছে?
অ ঠিকে আছে অ, আপোনালোকৰ?
হয় আমাৰো ঠিকে আছে আৰু।
অ', তাকে। মই ফোন এটা কৰিলো বোলো বহুত দিন ফোন কৰা নাই। খবৰ খাতি নাই। তাকে আজি আপোনাৰ লগত মানে ভাল বিষয় এটাত কথা পাতিম বুলি ভাবিলো অলপ।
উম বহুত ভাল কাম কৰি কওকচোন বাৰু কি বিষয়।
অ' আপোনাৰ বৰ্তমান যে মানে ধৰক প্লাষ্টিকে যেনেকুৱা মানে সমস্যাৰ সৃষ্টি কৰিছে। এই প্লাষ্টিকৰ বিষয়ে মানে বুলি ভাবিছো।
হয় বহুত ভাল চিন্তা কৰিছে। হয়।
অ তাকে আপুনি এতিয়া দেখিছে প্লাষ্টিকে প্লাষ্টিকৰ ফলত কিমান আমাৰ এতিয়া কিমান খিনি মানে উম মানে কি বুলি তাই বিপদ হৈছে অ'। তাকে আপুনি কি ভাবে বাৰু?
হয়, প্লাষ্টিকে আজিৰ পৰিৱেশত বহুতো ক্ষয়। ক্ষতি সাধন কৰিছে। আজি কাৰণ প্লাষ্টিকৰ আজিকালি কমকৈ খেতি বাত তি হোৱা আদি কাৰণত প্লাষ্টিকে জগৰীয়া বুলি মই ভাবো।
হয়, হয়। হয়, অহ, এতিয়া আমাৰ বৰ্তমান সমান মানে প্লাষ্টিক প্ৰদূষণটো বিশ্বৰ মানে এটা আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে।
হয়, হয়।
এতিয়া আপুনি উম, চাব আমাৰ দৈনন্দিন জীৱনত এতিয়া উম, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে প্লাষ্টিক মানে শৈ প্লাষ্টিকৰ ব্যৱহাৰ হৈয়ে থাকে যেনে ধৰক ৰাতিপুৱা শুই উঠিয়ে আম ব্ৰাছ কৰা মানে দাঁত ব্ৰাছ কৰা যি ব্ৰাছডাল তাৰ পৰা ধৰি এ তাৰ পৰা মানে গোটেইখিনি প্লাষ্টিকৰে হয়।
হয়।
আৰু প্লাষ্টিকৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে যে ই সহজে নষ্ট নহয়।
হয়।
কাগজ বা ধৰক পাতৰ দৰে মানে প্লাষ্টিক কিবা মানে কেতিয়াও পচি নাযায়।
হয়। আচলতে এনেকুৱা হৈছে প্লাষ্টিকে মানুহৰ দৈনন্দিন জীৱন যিদৰে হ অঁ জীৱনত যিদৰে সহায় কৰিছে তেনেদৰে অসুবিধাৰো সৃষ্টি কৰিছে।
হয় হয়।
হয়।
আৰু এতিয়া উম আজিকালি আমি বহু সময়ত দেখি থাকো যে, মানে মা মানুহে ধৰক বজাৰ কৰাৰ পিছত প্লাষ্টিকৰ বেগ বা সেইখিনি ধৰক পানীৰ বটল যতে ত'তে পেলায় দিয়ে। আচলতে এইবোৰ কৰিব নালাগে, ইয়াৰ ফলত কি হয় সেই প্লাষ্টিক বোৰতো পচি নাযায়। যেতিয়া সেই প্লা ষ্টিকটো ধৰক মাটিত পৰিব, সেই মাটিখিনি ধৰক মাটিখিনি নষ্ট কৰিব। আৰু আজিকালি প্ৰায়ে দেখা গৈছে যে আমাৰ মানে খেতি বাতিবোৰ ভালদৰে নহয়। এতিয়া আমাৰ অসমখনত টো ধৰক খেতি বাতি কৰি সকলোৱোৰে প্ৰায় জীৱিকা নিৰ্বাহ কৰি থাকে।
হয় হয়।
কিন্তু এতিয়া আমাৰ প্ৰায় দেখা গৈছে যে মাটিবোৰ মানে আহ যোনটো সাৰুৱা গুণটো সেই সাৰুৱা গুণটো আগতকৈ মানে কমি অহা দেখা গৈছে।
হয়।
তাৰ আচলতে মোৰ মতে কিন্তু এটা মেইন কাৰণ হৈছে সেই প্লাষ্টিকটো।
হয়।
আৰু ধৰক প্লাষ্টিক প্ৰদূষণৰ ফলত ধৰক জীৱ জন্তু সেইবোৰৰো কিন্তু বহুত ক্ষতি হয়।
হয়।
এতিয়া ধৰক আপোনাৰ গৰু, ছাগলী, কুকুৰ আদি, এইবিলাক মানে ধৰ জীৱই এতিয়া মানে, প্লাষ্টিকবোৰ মানে মানে খাদ্য বুলি ভাবি প্লাষ্টিককে যেতিয়া খাব, সেই সময়ে সিহ মানে স্বাস্থ্যৰ প্ৰতি, মানে বহুতখিনি ক্ষয় ক্ষতি কৰে আৰু, উম, মানে বহুত খিনি জীৱ-জন্তুৰ মৃত্যু হোৱাও দেখা গৈছে।
হয়, আপুনি যিদৰে কলে যে প্লাষ্টিক বহুত দিনলৈকে, এ নপচে। উম, এটা প্লাষ্টিকৰ বটল পচিবলৈ, কমেও আম চাৰিশ পঞ্চাছ দিনমান সময় লাগে।
হয়, হয়,
পলিথিন বেগবিলাক, পচিবৰ বাবে হাজাৰ বছৰো, বেছি, সময় লাগে। এতিয়া উম, আম কাজিৰঙাৰ দৰে বিভিন্ন পৰিৱেশৰ, ঠাই চাবৰ বাবে বিভিন্ন পৰ্যটক সমূহ আহে। তেওঁলোকে পলিথিনৰ বেগ, পানী বটল আদি, এ এইবিলাক ৰাস্তাৰ কাণত আদিত পেলাই দিয়ে, আপুনি ক'লে জীৱ-জন্তু আহি খাইহি।
হয়, হয়,
থকা এতিয়া বিভিন্ন ধৰণৰ, কাজিৰঙাতে এতিয়া চাবলে গ'লে আহ গড় আদি হৰিণা এইবিলাকে যেতিয়া প্লাষ্টিকটো গ্ৰহণ কৰে। তেতিয়া তেওঁলোকৰ মৃত্যু হোৱাটো আপুনি ক'লেই।
হয়, হয়,
সিদিনাখন নিউজতো মই চাব পাৰিছোঁ যে, ব্ৰহ্মপুত্ৰত প্লাষ্টিক পেলোৱাৰ ফলত উম, শিহু মাছ। শিহু মাছৰ পেটতো সেই প্লাষ্টিক পোৱা গৈছে, মৰা শিহু মাছৰ।
অ' হয় নেকি?
হয়।
অ', অ'।
উম, স্বাস্থ্যৰ ক্ষতিও হোৱা প্লাষ্টিকৰ ফলত স্বাস্থ্যৰ ক্ষতিও হয়।
অ হয় হয়।
পানী মাছ নিমখত মাইক্ৰকন মাইক্ৰ প্লাষ্টিক সোমাইছে।
হয় হয় আছে। অ তাকে আপুনি কৈছে অ আৰু চাব মান মানে এই প্লাষ্ট যিক খিনিয়ে কিন্তু আমাৰ মানুহৰ স্বাস্থ্যৰ ওপৰতো কিন্তু যথেষ্টখিনি প্ৰভাৱ পেলায়।
হয়, হয়।
এতিয়া ধৰক যেনে কিছুমান মানুহে প্লাষ্টিকবোৰ নাই কীয়াৰ কৰিবলৈ কি কৰে প্লাষ্টিকখিনি জ্বলাই দিয়ে। কিন্তু সেই জ্বলোৱাৰ ফলত কি হয়, হেই প্লাষ্টিক খিনিৰ পৰা মানে সৰু সৰু প্লাষ্টিকৰ ক মাবিলাক ওলাই গৈ আমাৰ উশাহ নিশাহৰ জৰিয়তে আমাৰ মানুহৰ শৰীৰৰ ভিতৰলৈ যায়।
হয়।
যাৰ ফলত আমাৰ ধৰক হা পানী তেনেকুৱা ধৰণৰ বহুত ডাঙৰ ডাঙৰ বেমাৰ বে মাৰ হ'ব পাৰে।
হয়।
আৰু সেই জ্বলাই দিয়াৰ ফলতো কিন্তু সেই প্লাষ্টিকখিনি কেতিয়াও মানে উম শেষ হয় নাযাত
হয়।
আৰু এই আমাৰ ধৰক, প্লাষ্টিকটো আচলতে আমি, এ সহজতে মানে ইয়াক আমি বন্ধ কৰিবও নোৱাৰো কাৰণ এতিয়া বহুখিনি বস্তুতে ধৰ, মানে খোৱা বস্তুৰ পেকেটিঙৰ পৰা ধৰি সকলো খিনিতে কিন্তু কেৱল প্লাষ্টিকেই উম প্লাষ্টিকেই মানে এ মানে প্ৰয়োজন হোৱা দেখা যায়।
হয় হয় আচলতে পা হয়।
কওঁকচোন।
আচলতে উম প্লাষ্টিকৰ বেগ বিলাকে এই সমাজত মানে সমাজত বেছি প্ৰভাহ প্ৰভাৱ পেলাইছে। আমি তাৰ ঠাইত আমি বেলেগ উম কাগজৰ বেগ বা মৰাপাতৰ বেগ নি আমি সেই এ পলিথিনৰ যিখিনি বেগ সেইখিনি আমি প্লাষ্টিকৰ বেগ খিনি আমি ব্যৱহাৰৰ পৰা ৰক্ষা পাব পাৰো।
অ হয় নিশ্চয়।
হয়।
হম, তাকে হেৰি
আজিকালি আইনসমূহো উলিয়াইছে।
অ' হয়।
হয়।
আচ অ' আচলতে এই সমস্যাৰ বাবে কিন্তু আমি এই সমস মস্যা সমাধান কৰিবলে কিন্তু আমি এ চৰকাৰে কেৱল ইয়াৰ পৰা একো কৰিব নোৱাৰে। আমি জনসাধাৰণেও কিন্তু ইয়াৰ কাৰণে মানে অলপ আহ, মানে এতিয়া উম, ধৰক প্ৰায় খিনি মানুহে দেখা যায় যে। মা কৰ'বালৈ যদি ওলাই যায়, ধৰক এটা পানী বটলে কিনিলে, তেতিয়া কিন্তু তেওঁলোকে পানী বটলটো কি কৰে, ৰাস্তাৰ কাষতে বা যতে ত'তে পেলাই দিয়া দেখা যায়।
হয়।
সেইসমূহ যদ যদি আমি ভাল জেগাত ডাষ্টবিন বা কোনো এটা জেগাত যদি আমি সেইখিনি গোটাই যাওঁ। তাৰ ফলত কি হব, আমি সেই বস্তু খিনি পুনৰ ৰিউজ বা ৰিচাইক্লিঙৰ আপুনি যিটো শুনিছে।
হয় হয়।
অ' সেই ৰি চাইক্লিং কৰিও আমি কিন্তু, তাৰ পৰা নতুন নতুন বস্তুও তৈয়াৰ কৰিব পাৰোঁ।
হয় অসমৰ আটাইতকৈ ডাঙৰ সমস্যা। হয়, কওকচোন।
অ' আপুনি কোৱাৰ দৰে আচলতে আমি যিখিনি প্লাষ্টিকৰ বেগ সেইখিনি মানে। পৰিৱৰ্তে ধৰক আপোন আমাৰ কাগজৰ বা কাপোৰৰ তেনে ধৰণৰ বেগ আমি ব্যৱহাৰ কৰিব পাৰো।
হয় হয়। আচলতে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা বানপানীৰ বিষয়, বানপানীৰ বিষয়টো আমি সকলোৱে জানো। বানপানীৰ হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটোৱেই হৈছে সেই প্লাষ্টিকসমূহ, সেইবিলাকে উম, নলা-নৰ্দমা আদি বন্ধ কৰি পানীৰ প্ৰভাৱটো বঢ়াই দিবলৈ, বঢ়াই দিয়ে।
হয়, হয়।
আৰু উম, উম দেশ-বিদেশৰ মানুহে জানে অসম চাহপাতৰ বাবে বিখ্যাত। কিন্তু আগৰ দিনতকৈ আজিৰ দিনত চাহপাতৰ উৎপাদন কম হবলৈ আৰম্ভ হৈছে।
হয়-হয়, সঁচাকৈ।
প্লাষ্টিক সমূহে চাহপাতৰ গছৰ যিখিনি শিপা সেইখিনি বহাত বাধা প্ৰদান কৰে।
হয়-হয়।
সেইটো এটা ডাঙৰ কথা হৈ পৰিছে।
অ' হয় হৈছে।
আৰু উম, ব্ৰহ্মপুত্ৰ নদীখনো আজিকালি বিভিন্ন পৰ্যটকে তাত উম, পিকনিক আদি খায় তাত সেই প্লাষ্টিকসমূহ। উটুৱাই দি সেই ব্ৰহ্মপুত্ৰ পানীখিনি প্ৰদূষণ কৰিছে।
হয়-হয়।
আৰু সেয়া পানী বিভিন্ন জীৱ-জন্তু। মাছ আদিয়ে আদিয়ে খাই সেয়া ৰোগত আক্ৰান্ত হৈছে।
অ' হয়-হয় ঠিক কথা হৈছে। উ, তাকে প্লাষ্টিকটোৱে কিন্তু আমাৰ বহুত উ প্লাষ্টিকটো কি। আমাৰ জীৱনতটো মানে সহজ কৰি তুলিছে যদিও কিন্তু মানে ইয়াৰ বহুত মানে উম, বেছিকে অপকাৰহে কৰিছে আমাৰ।
হয়-হয়।
এ আছলতে চৰকাৰে প্লাষ্টিকৰ ব্যৱহাৰৰ প্ৰতি মানে কিবা মই ভাবো যে কিবা আচনি বা কিবা ল'ব পাৰে তেনেকুৱা।
হয় উম, আচলতে
চৰকাৰেও এই সমস্যা অ, হয়-হয় চৰকাৰেও কিন্তু কেৱল এই মানে সমস্যাৰ সমাধান কৰিব নোৱাৰে।
হয়। আচলতে এ আমি এ বিভিন্ন ছাত ছাত্ৰ- ছাত্ৰীসকল কলেজ বা স্কুলৰ ছাত্ৰ- ছাত্ৰীসকলে বিভিন্ন গাঁৱলীয়া ঠাইত উম, ইয়াৰ বিষয়ে কৈ আমি কেম্প আদি দি আমি বিভিন্ন মানুহক সজাগতা আনিব পাৰো।
পাৰো-পাৰো।
হয়।
সেইখিনিয়ে আচলতে প্লাষ্টিক মানে। প্লাষ্টিকৰ বহুতখিনি অসুবিধা আছে। কিন্তু প্লাষ্টিক অবিহনে কিন্তু আমাৰ মানে জীৱনটো চলাত উম, কঠিন হৈ পৰিব।
হয় আচলতে প্লাষ্টিকে যিদ এটা এটা জীৱন সাধাৰণ বা সহজ কৰি তুলিছে। সেইদৰে কঠিনো কৰি তুলিছে আচলতে এই ভুলটো জনসাধাৰণৰ। কাৰণ তেওঁলোকে সেইখিনো সেইখিনি বস্তু মানে উচিত ভাৱে ব্যৱহাৰ কৰিবলৈ শিকা নাই।
অ, হয় - হয়।
আমি যদি পলিথিন বিলাক পেলাই নিদি পুনৰ ব্যৱহাৰ কৰো কাৰণ সেইখিনিতো বেয়া হৈ নাযায়। আমি সেইখিনিক আকৌ পুনৰ যদি ব্যৱহাৰ কৰো তেতিয়াতো বহু পৰিমণে সেই প্লাষ্টিক খিনি ব্যৱহাৰ কমি যাব।
যাব, যাব।
আজিকালি বিভিন্ন চচিয়েল মিডিয়া আদিততো আমি দেখিয়ে থাকো বিভিন্ন প্লাষ্টিকৰ বিভিন্ন বস্তু সজাই শুলে।
হয়, হয়।
ফুল চুল আদি তৈয়াৰ কৰি তেওঁলোকে সেইসমুহ ৰক্ষা মানে পুনৰ ব্যৱহাৰ কৰিব পাৰে। আমি তেনেকৈ সেইসমূহ ব্যৱহাৰ কৰিব পাৰো।
হয়, হয়।
হয়।
উ তাকে বহুত খিনি আপোনাৰ কথা আপোনাৰ পৰা জানিব পাৰিলো
হয় ময়ো জানিব পাৰিলো ভাল লাগিলে।
অ' আগলৈকো যে এনেকে আপোনাৰ পৰা বহুত খিনি নজনা কথা জানিব পাৰিম বুলি আশা ৰাখিলোঁ
হয়।